কি কৈ আছা?
এ এনেই আছো। তুমি কি কৰিছা?
ময়ো এইয়া তোমাৰ শুবলৈ ওলাইছিলোঁ বিচনাতে এনেই বহি পেলাই তোমালৈ বোলো ফোন এটা কৰোঁ মোবাইলটোকে চাই আছিলোঁ। তোমালৈ বোলো ফোন এটা কৰোঁ
অ আজি ইমান দেৰি যে শুৱাই নাই যে আজি এনে দেখোন জল্দি শুৱা।
এনেই তোমাৰ জল্দি শু আজি তোমাৰ মানে গৰম বেছি ন। সেইটো কাৰণে মানে এনেই মোবাইলটো মোবাইলটোকে চাই আছিলো আৰু মোবাইল আজিকালি জানেই নহয় মোবাইলটো চাই থাকিলে তোমাৰ টোপনি পতককতে নাহেই মোবাইলটোকে চাই থকা হয়।
সেইটো হয় বাৰু।
মোবাইলটোকে চাই আছিলোঁ আৰু মানে গৰমো বহুত বেছি বাকী খবৰ খাতি ভালেই তোমালোকৰ?
খবৰ খাতি আছো দিয়া গা চা একে ভাল নহয় জান মানে গৰমতে একে বেমাৰ জেমাৰ হৈ গৈছে যি দেখিছো আও গৰমতে।
সেইটোৱে এইটোৱে তোমাৰ বেমাৰ ভাল পটকতে নহ'ব এই চৰ্দি তৰ্দি এইবিলাক। তোমাৰ এলাৰ্জি আছে যে ভাল পতকতে নহয়ে।
সেইটো এতিয়া চৰ্দি লাগিলে কৌ পা লাগিলে। কি লাগিলে নাজানো আও একে লাগিয়ে গ'ল গৈ।
তাক তাকে তো তোমাৰ বহুত বেছি চৰ্দি লাগি থাকে যে চৰ্দি তোমাৰ ইমান ডক্তৰক দেখুৱাইছ যদিও ভালেই পোৱা নাই ন।
তাকে এতিয়া আৰু কি কৰো মানে ভাল পোৱা নাই বাৰু মেডিচিন খাইছো যদি অলপ চলপ ভাল আছ- হে কিন্তু মানে কৈছা আও ঠাণ্ডা দিনত মানে আও কি আও বেছি আকৌ চৰ্দি তৰ্দি বেছি হ'ব।
সেইটোৱে সেইটোৱে মানে এলাৰ্জি টো পটকতে ভাল নহয় মানুহৰ এলাৰ্জিটো মানে। কি হয় অকণমান ধূলি মাকতি কিবা যদি অকণমান লাগি যায় ন পটকতে এলাৰ্জিটো আহি যায়। তোমাৰ মানে, তোমাৰ মানে হয় এলাৰ্জি থকা মানুহৰ অকণ অসুবিধা হয়ো। উপাই নাই তুমি আৰু সেয়া - মাক্স চাক্স এনেকে মাৰি থাকিব লাগিব আৰু তেতিয়াহে হে, আৰু গৰত মাক্স মাৰি থাকিবলৈ মন নাযায় দিয়াচোন ন?
কিমান মাক্স মাৰিবা আৰু যি গৰমৰ উশাহ এনেই চৰ্দি উশাহডাল নাপাম মাক্স মাৰিডাল দেখোন আৰু উশাহ নাপামগেগে। মৰিয়ে যাব লাগিব দেখোন আৰু সেইখন মাৰ্ক মাৰি থাকিলে মই।
সেইটো হয় তোমাৰ মাস্ক মাৰি পেলাই এনি টাইম থাকিলে মানুহৰ আৰু। কিবাহে হ'বগৈ এনিটাইম আৰু মাস্কটো বোধই আছিল আৰু মাৰি থাকিবও নোৱাৰি বাৰু সেইটোও হয়। বাকী পঢ়াশুনা ঠিকেই চলি আছে ন'?
পঢ়াই নাই জানানে বেমাৰ কবতে চৰ্দি এনেকুৱা চৰ্দি লাগিছে। পঢ়িবই পৰা নাই। নাকে পানী বইয়ে থাকে কি পঢ়িমকৈ এতিয়া তলেই মূৰ কৰিব পৰা নাই বিষাই।
সেইটোৱেতো আৰু চৰ্দি লাগিলে বহুত অশান্তি লাগে অ, নাকটো তোমাৰ সোপা মাৰি ধৰে তোমাৰ মানে একে উশাহ নোপোৱা হৈ যায়, নাকটো এনেকৈ তললৈ কৰিবও নোৱাৰি, ওপৰলৈ কৰিবও নোৱাৰি, উশাহটো বন্ধ হৈ যায় নাক টো বন্ধ কৰি দিয়ে যে তোমাৰ।
সেইটোৱেতো দিগদাৰ একেবাৰে।
সেইটো কাৰণে অশান্তি, তোমাৰ মানে কি হয় ভাল ডক্তৰক দেখুৱাই এলাৰ্জি, পিল ছিল এনেকে খাই ভালে ভাল ডক্তৰক দেখুৱালে কি জানিবা ভাল হয়য়ে। চাবাচোন কেতিয়াবা ভাল ডক্তৰ এনেকে হেৰি কৰি পেলাই আৰু এই, এতিয়া যে মোবাইলত ভিডিঅ' চিডিঅ' বিলাক দি থাকে। তে ইনষ্টাগ্ৰামত এনেক ডক্তৰ চক্তৰ এনেই কমেণ্ট চমেণ্ট কৰি সুধিবা চোন কিবা এলাৰ্জি
কৈছো নাই হেৰি এইবাৰ হিম' সেইটোৱে কি এইবাৰ, তোমাৰ হেৰি কৰিব লাগিব নেকি? হিমপেথিক কৰিব লাগিব নেকি, নহলে থেৰাপি কিবা চিবা ল'ম আৰু, যদি সেইটোত যদি কাম দিয়ে তেনে ঠিকে আছে আৰু যদি আৰু নিদিয়ে গম পাম তেতিয়া বেমাৰ ভাল নহয় আৰু।
সেইটোৱে সেইটোৱে। তোমাৰ মানে মই কথা এটা ভাবিছিলোঁ, মই বোলো আমি বোলো হেৰি ব্লগ চলগ কিবা কিবি এনেকে বনাওঁ দিয়া, কিবা চুট চব মানে কিবা কিবি এনেকা আজিকালি বনাই ন' মানে ব্লগ চলগ এইবিলাক কিবা কিবি, আজিকালি দেখোন ইনষ্টাগ্ৰামত সৰু সৰু এনেকুৱা দিয়ে থাকে।
কিহৰ ওপৰত বনাবানো?
এনেই তোমাৰ ধৰা আজিকালি নৰ্মেলি এনেই কিবা কিবি দিব পাৰি নহয় ধৰা আমি, যদি কিবা ক'বালৈ গ'লোঁ, ফুৰাৰ ওপৰতে এনেকে দিলোঁ বা ক'বালৈ হেৰি কৰিলোঁ আমি দু ভিতৰতে মানে অকলে হ'লে অকণ দিগদাৰি হয়, এই য'ত তত আমি ক'বাত ফুৰিব গ'লোঁ সেয়াও দিলোঁ মানে যি টি দি মানে দিলোঁ আৰু কোনো মানে ধৰা এটা ছাবজেক্টৰ ওপৰতে যে দিম তেনেকুৱা ধৰণৰ কথা নাই আৰু। ধৰা আমি মন গ'ল আমি আজি কিবা এটা খানা বনালোঁ, সেইটোও দিলোঁ, মানে ডেইলি ব্লগ কিবা এটাত কিবা এটা দি থাকিব পাৰা।
পাৰি তুমি ন খানা বনাব জানাই নহয় ন' এনে কিবা কিবি ৰেচিপি চিচিপি বনাইৈ মই ভিডিঅ' কৰিম মোবাইলত, তুমি এটা কাম তুমি কৰা বনাবা কৈ কৈ যাব মই ভিডিঅ' কৈ কৈ গৈ থাকি তাৰপছত ধুনীয়াকে এদিট চেদিট কৰি ইউটিউত দি দিম তাৰপিছত ইনষ্টাটো এটা খুলিম ৰেচিপ পি বুলি এনেকে হেৰি, এইটো কি? এ হেৰি ইণ্ডিয়ান ৰেচিপি খুলিম এনেকে দেই ইণ্ডিয়ান ৰেচিপিৰ ওপৰত খুলিম আৰু তোমাৰ তাৰপিছত তাত ইণ্ডিয়াৰ আমি মানে আমি কি কি খাওঁ মানে ভাৰতৰ মানুহে তেনেকে খুৱাম এনেকে বনাওঁ তেনেকৈ বনাওঁ বস্তুটো
সেইটোৱে, সেইটোৱে, সেইটোৱে সেইটোৱে। তুমি ধৰা মোলৈ হেৰি কৰিলা, মই দুইজনী আমি ধৰা মিলি পেলাই এনেকে খানাও বনালো, আকৌ ধৰাচোন আমি ফুৰিব কৰিব কৰি থাকো, ফুৰা কৰাটো তাতো আমি ব্লগ ব্লগ বনালোঁ, এনেই ধৰা নগ'লোঁ আৰু তাত। তে গ'ল যাওঁতে আমি ব্লগ এটা বনাই আনিলো বনাই আনি ঘৰত এডিত এডিং কৰিল তুমিয়ে এডিটিং কৰাৰ পাছত তাৰপিছত আপলোড দিলোঁ, তাৰপৰা আকৌ ধৰাচোন খানা চানা বনালোঁ, এনেকে খানা চানা বনাই মানে আজিকালি ধৰা নৰ্মেল এনেকা যিকোনো মানে খানা দিম আৰু এনেকৈ দি পেলাই বনাই কৰি সেয়াটো তুমি ভিডিঅ' কৰিলে ভিডিঅ' কৰি পেলাই তাৰপৰা এডিটিং কৰি পেলাই তাত দি দিলোঁ, মানে কোনো ধৰা কণ্টেণ এটা কণ্টেনেই নহয় আৰু মানে ধৰ এইটোৰ ওপৰতে যে দিম সেই, টো বুলি নহয় আৰু মানে। তোমাৰ মানে আমি ধৰা যি মন গ'ল তেনেকেই দি দিব পাৰিতো একোতো তেনেকুৱা ধৰ কিবা ধৰা বন্ধা আছে নেকি কিবা দিব নোৱাৰা তেনেকুৱা?
উম নাই বাৰু এতিয়াতো ক'ব গ'লে ইনষ্টাগ্ৰামত কি আও আ ছচিয়েল মিডিয়াত ভাল বস্তু এ বনালেও ফেমাচ হয় মানে অকণ টাইম লাগিব বাৰু ভাল বস্তুবিলাকত এইবিলাকত। ফেমাছ হবলৈ আমি হেৰিও কৰিব পাৰো তোমাৰ ইয়াৰ কাপোৰ চাপোৰ ওপৰত হেৰি কৰিব পাৰো। কাপোৰ চাপ কাপোৰ এই যে কিছুমান যে ছোৱালীয়ে যে ইনফুলেঞ্চাৰ বিলাকে যে তোমাৰ কাপোৰ অৰ্ডাৰ দিয়াৰ পিছত এইবিলাক যে ৰেট দিয়ে যে এনেকুৱা এইটো এনেকুৱা লাগিছে এইটো ইমান দাম এইটো হেৰি ইমান দাম। এনেকুৱও কৰিব পাৰো বা আমি চাদৰ মেখেলা ও বেচিব পাৰো যে এইটো চাদৰ মেখে যোৰ ইমান দামত দিম কৰিব নেকি?
অ সেইটোও পাৰি সেইবিলাকো পাৰি। সেইবিলাকতো মানে যোনবিলাক হেৰি হয় সেইবিলাকতো পাৰি কাৰণ কি মানে আমাৰ ধৰা আমি ধৰা মানে কি ডেইলি আজিকালি মানে ছ'চিয়েল মিডিয়া ইউটিউব চেনেল বা কিবা এইবিলাকৰ পৰা বহুত আৰ্নিং হয় জানা বহুত পইচাৰ মানুহৰ। দেখিছেনে প্ৰত্যেকৰে এটা এটা ইউটিউব চেনেল আছে প্ৰত্যেকৰে এটা এটা মানে ইনষ্টাগ্ৰামত মানে ভিডিঅ' দি আহি আছে। সিহঁতে মানে বহুত পইচা পাই থাকে আজিকালি বহুত মানে পইচা ঘটিছে জানিছা সেইবিলাক ছ'চিয়েল মিডিয়াৰ পা
সেইবিলাকৰ কামত পইচা বহুত পাই খালি মানে কিয় ফেমাচ হব লাগিব আৰু বহুত ক। ষ্টও আছে ন ইউটিউবত গৈ ফেমাচ ইমান জল দি‌ নহয় ইনষ্টাগ্ৰামত হব পাৰি দেই ফেমছ বহুত জল্দিও মানে ইমান জল্দি নহয় মানে তাই দিন লাগে বাৰু কিন্তু হ'লেও মানে তোমাৰ মানে ইউটিউবকক অকণ বেছিয়ে জল্দি হ'ব পাৰিব ইন ষ্টাত মানে ইউটিউবৰ বহুত দেৰি লাগে আৰু কষ্ট বহুত আছে ইউটিউবত।
কষ্ট আছে কষ্টটো তোমাৰ ধৰাচোন নাকচবতে আছে কচ
চবতে আছে বাৰু ইনষ্টাত মানে কি অকন ভাইৰেলটো মানে জল্দি হয় কিন্তু মানে ইউটিউবত মানে কেতিয়াবা পাঁচ বছৰো লাগি যায় তিনি বছৰ পৰ্যন্ত লাগি যায়গে মানে সেইটো ভাইৰেল হওঁতে হওঁতে ভিডিঅ' টো।
আ বহুত দিন লাগে তেনে ইনষ্টাগ্ৰামতে ভাল ন।
উম মানে কি এটা আমি প্ৰথম কাম এটা কৰো প্ৰথমে আমি ইনষ্টাগ্ৰামৰ পেজ এটা খুলিম দুজনীয়ে চলাম তাতে চব বস্ তো হেৰি দিম তাৰ পিছত মানে কি ব যেতিয়া আমাৰ ইনষ্টাত যেতিয়া যিমান ফলাৰছ তোমাৰ এতিয়া লাখত যদি ফলাৰ হৈ গ'ল যে ফাইভ পাঁচ পাক পাঁচ লাখ বা এক লাখ কিমান এক লাখে ধৰি থৈ দিয়াচোন এক লাখ হা। তেতিয়া আমি কি কৰিম? ইউটিউবলৈ লৈ আনিম মানে সেইখিনি মানুহক যে ক'ম এনেকে এনেকে চেয়েৰ মাৰি ইউটিউবত জইন কৰিবলৈ আমোক তামোক এনেকে ক'ম।
সেইটোৱে তাৰপাছত ধৰা ইউটিউব চেনেলটো তাৰপাছত ধৰা যদি আমাৰ ভিডিঅ'বিলাক ভাল হয় তেতিয়া টো এনেই উঠি যাব। ইষ্টাগ্ৰামত চোৱা মানুহখিনিয় আকৌ ইউটিউবতো চাবই যদি ভাল পায় ভিডিঅ'খিনি৷ কাৰণ কিয় তোমাৰ এটাত যদি ভাল পায় তেতিয়া তোমাৰ এইটোতো চাবই কাৰণ এটাত ধৰা ইনষ্টাগ্ৰামটো প্ৰথমতে আমি চাবলৈ কম মানে কি চাবই তাত আমাৰ চাই পেলাই যেতিয়া ভাল পাব ইউটিউবতো ভালেই চলিব। সেই তেনেকে সেয়া মানে সময় লাগিব পতকতে ধৰাচোন নহয় ইমান
পতককতে নহয় কিন্তু মানে ইউটিউবৰ ফেমাচ হোৱা এটা চৰ্ত ৰাস্তা হল যে তুমি আৰু মই মিলি যদি ইনষ্টাত যদি অলপ বেছিকে ফ'লোৱাৰাছ বহাও এক লাখ বা পাঁচ হাজাৰ দছ হাজাৰৰ ওপৰত যদি আমি যদি এলিষ্টত দহ হাজাৰ হৈ থৈ দিয়া যদি দহ হজাৰলৈকে যদি কৰো তেতিয়া আমি সেইখিনিও মানুহ তেতিয়া তোমাৰ ইউটিউবলৈ নিয় পাম আৰু আমি ইনষ্টাৰ পৰাও পইচা পামতো৷ ইনষ্টা যদি আমাৰ ফল'য়াৰছ বেছি আমাৰ তেতিয়া আমাৰ কণ্টেন্টবোৰ আহিব৷ কিমান-কিমান ডাঙৰ তোমাৰ ব্ৰেণ্ডে আমাৰ লগত কলাবৰেচন কৰিব বিচাৰিব৷ তেতিয়া ভাবা তেতিয়া তুমি বহুত পইচা পা আমি যদি সেন্ত বেন্দৰ লগত যদি কলাবেশচনটো কৰো৷
এইটোইটো৷ সেইটো কাৰণে আমি তাতেই তেনেহ'লে তুমি এতিয়া আমি দুইজনীৰ ভিতৰত আমাৰ তাতেই ইষ্টাগ্ৰামতে এটাই খুলি লও একাউণ্ট৷
অ তেতিয়া সেনেকে হ'লো তুমি চলাব পাৰিবা যাতে মইও চলাব পাৰো তেনেকে একাউণ্টটো শুনি লওঁ কি কোৱা?
অ তেনেকৈও পাৰি দুইজনীয়ে আমাৰ যোনটো সময় হয় সেইটোৱে আমি দি দিম ন তেনেকৈ মিলাই পেলাই৷
মানে এটা কাম কৰো তুমি প্ৰথম আমি হেৰি তেনেকেতটো নহব ন প্ৰথম আমি এটা কাম কৰো প্ৰথম তোমাৰ আমি অ খানা বনাব নহয় মানে এইবিলাক হেৰি তোমাৰ এ ফুল চুল বনোৱাৰ ওপৰত দিম হা৷ তাৰ পিছত কেক চেক বনোৱা দেখুৱাম তাৰ পিছত লাহে ধিৰে আমি ৰেচিপি আৰু কাপোৰৰ লগত আহিম৷ যেতিয়া আমাৰ ফলুৱাছটো ব বাঢ়ি-বাঢ়ি আহ আহি থাকিব লাহে-লাহে৷ আৰু আমাৰ যোনবিলাক মেইন একাউন্ট ইনষ্টাগ্ৰামৰ সেইবিলাকত আমি এনেকে ষ্টৰি লগাম যে এনেকুৱা তেনেকুৱা ফল' কৰক এনেকুৱা জানিব বিচাৰিছো যদি বা এনেকুৱা ওপৰত আৰু মানে কিবা কিছুমান হেৰি প্ৰডাক্টৰ ওপৰত নিজেও মানে উৎযাচিও মানে নিজে এটা ভিডিঅ' চিডিঅ' বনাম তেতিয়া যদি সেইটো কোম্পেনী ব্ৰেণ্ডে যদি আমাক ভাল পায় মানে এইটো এহতি আমা আমাৰ প্ৰডাক্টৰ ওপৰত ধুনীয়া-ধুনীয়া হেৰি কৰিছে তেতিয়া আমাক আৰু কলাপ কৰিবলৈ মাতিব৷
পা আহিব সেইটোৱে-সেইটোৱে সেই তেনেকুৱা কৰাই ভাল হ'ব আমি৷ আমাৰ মানে কি হ'ব যোনটো আমি মানে সোনকালে কম দিনৰ ভিতৰত আমি ভাইৰেল হ'ব পাৰোঁ মানে ধৰা মানে ফ'লৰাচটো বাঢ়াব পাৰোঁ আমাৰ কম দিনৰ ভিতৰত ফলআৰচ বঢ়াব পাৰিলে তেতিয়া আমাৰ ভাল হ'ব কাৰণ বহুত বেছি দিনলৈ একেবাৰে মানে তোমাৰ হেৰি কৰি থাকিবলৈও ধাচোন একেবাৰে মানে ভালো নালাগে একেবাৰে মানে লাগি থাকিব লাগিব আৰু উপায় নাই তথাপিতো যদি আমি কম দিনৰ ভিতৰত আমি ফলুৱাছটো বঢ়াই ল'ব ল'ব পাৰোঁ তেতিয়া মাৰ ভালেই হ'ব।
সেইটোৱে কৈছো ইনষ্টাগ্ৰামত আমাৰ যি ইউটিউবত আমি যদি প্ৰথম ইউটিউবৰ খোঁ আমাৰ লাভ নাই কাৰণ আমি ইউটিউবত এইবাৰ মানে তোমাৰ এবছৰতে আমি বা দুবছৰতে আমি ওপৰলৈ যাব নোৱাৰিম কিন্তু ইনষ্টাগ্ৰামতটো এনেকুৱা এটা ৰাস্তা তুমি এবছৰতে বা দুবছৰ ডাইৰেক্ট মানে একে ওপৰলৈ যাব পাৰিবা দ তোমাৰ ন হাজাৰ আঠ হাজাৰ দহ হাজাৰ কে এনেকে ফল আছো ব তেতিয়া লাহে লাহে আৰু আমাৰ ফলাৰছ একলাখো আকৌ বাঢ়ি-বাঢ়ি আহি থাকিব লাহে-লাহে তাৰিছত আমি তেনেকে ইউটিউবত মানে ইনষ্টাগ্ৰামৰ পৰা লাহে লাহে এটাইদি কৈ মানে ইউটিউবলৈ লৈ গৈ থাকিম তেনেকেই মানে ফ'ল'ৱাৰ্ছটো বাঢ়ি বাঢ়ি গৈ থাকিব কি কোৱা?
ঠিকে আছে সেইটো তুমি ভালেই ভাবিছা বাৰু আমি তেনেকেই কৰিম দিয়া তুমি আহিবা নহ'লে এদিন তুমি ধৰা কোনদিনাখন সময় পৰা আমি দুইজনীয়ে মিলি পেলাই সেইটোকে কৰিম তেতিয়া আমাৰ মানে ভাল হ'ব ধৰাচোন তেতিয়া আমাৰ ফ'ল'যোনটোত ফ'ল'ৱাৰাৰ্ছটো বাঢ়ে যোনটো আমাৰ ভাল পায় মানুহ আছে তে তেনেকুৱা ভিডিঅ'কে আমি দিবলৈ চেষ্টা কৰিম।
যাক তাক নকওঁ বুজিছা। আমাৰ দুজনীৰ লগতে থাকক, আমি দুজনীয়ে কৰিম নহ'লে বেলেগক ক'লে এই বেলেগক আকৌ ল'বলৈ মন নাই আমি দুজনীয়ে কৰো তাতছে ভাল।
সেইটোৱে সেইটোৱে বেলেগক আমি আৰু ইমান জনাই নাথাকো আৰু ন' আমাৰ বেলেগৰ ইমান আৰু চবৰে মানে হেৰি ভালো নহয় সেইটো কাৰণে আমি দুজনীয়ে মিলিয়ে কৰিম দুজনীয়ে মিলি পেলাই কৰি পেলাই আমি যিমান পাৰোঁ সোনকালে, আমি আৰ ভ কৰি দিম কাৰণ তেতিয়াহে আমাৰ সোনকালে পৰা আৰু মানুহেই ইয়ালে দি মানে চ'চিয়েল মিডিয়াৰ পা পইচা মানে কামাই, পুৰণাই হ'ল, আমিতো বহুত দেৰিয়েই হ'ল। আমি আজিকালি প্ৰত্যেকৰে ছ'চিয়েল মিডিয়া বা ইউটিউব চেনেল হওক ইষ্টাগ্ৰাম হওক। ফেচবুকৰ, মানুহে মানে ক'বই নালাগে তোমাৰ। সেইটো কাৰণে আমাৰো দেৰিয়ে হৈছে একো নাই এতিয়াও আমি হাৰ নামানো আমি তুমি আহিবা, আহি পেলাই আমি দুয়োজনী মিলি পেলাই যিমান পাৰোঁ সোনকালে আমি, মানে একাউণ্টটো খুলি ল'ম।
আমি কাইলৰ পৰাই ষ্টাৰ্ট কৰোঁ হা? তোমাৰ ঘৰলৈ কাইলৈ যাওঁ কাইলৈৰ পৰাই লাগি দিওঁ আৰু কাইলৈৰ পৰাই চব ফুলা ফুলি চিষ্টেম কৰি দিওঁ আৰু। কাইলৈ বজাৰ গৈ পেলাই বস্তু চস্তু লৈ আনি চব তাতে সম্পূৰ্ণ পূৰা কৰি দিওঁ।